হেল্ল'
হেল্ল'
অ কি কৰি আছ?
অ অ বহি আছোঁ এনে
অ ম। বহি আছো এনে
অঁ অঁ বহি আছ এই বাবুৱে কি কৰিছা?
বাবু শুই আছে এতিয়া। আৱৈ শুই আছে। এ আমি এতিয়াৰ ওপৰত অ গৰ ওপৰত কথা আমি
মানে, অ' মানুহ কৃতজ্ঞ হ'ব লাগে, সকলো কাম কৰি পেলাই মানুহৰ ওচৰতো তেতিয়া
কোনোবা মানুহে যদি উপকাৰ ক'ৰে অ' উপকাৰতো পাহৰিব নালাগে, সদায় তেওঁলোকক মনত পেলাব লাগে, আৰু উপকাৰ কৰা জনক সদায় কৃতজ্ঞতা জ্ঞাপন কৰে। লাগ, জাতে আমি, আমি মানে আমি এইটো মানে কাপ অ সহায় পাইছোঁ সেই মানুহজনৰ পৰা, মা, সেই মানুহজন ভগৱানৰ আমাৰ
সেইটো মই ভাবোঁ, কৃতজ্ঞ হ'ব লাগে মানুহ সদায়। অ'! অ'! মানুহ সদাই কৃতজ্ঞ। হ'ব লাগে, আৰু যিয়ে উপকাৰ কৰে তাক কেতিয়াও পাহৰিব নালাগে মানে, উপকাৰ কৰা মানুহক পাহৰি গ'ল, পাহৰি যোৱাটো বহুত বেয়া। মানে অকৃতজ্ঞতও মানুহ কেতিয়াও হ'ব নালাগে।
আমি ভগৱানৰ ওচৰতো কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে, কাৰণ আমাৰ এই জীৱনটো, বহুমূলীয়া জীৱনটো সু-স্বাস্থ্য হিচাপে কেনেকে গঢ়ি তুলিছে। তেওঁ সেই নেদেখাজনেহে আমাক পৃথিৱীলৈ পঠাইছে, গতিকে তেওঁৰ ওচৰত চিৰকৃতজ্ঞ সদায় আমাক সহায় কৰি আছে, আৰু যিটো কৰ্মতে, কৰ্মত আগবাঢ়ি যাবলৈ আৰু যি কোনো কৰ্মত বাধা বিঘিনি নোহোৱাকৈ আগবাঢ়ি যাবলৈ তেওঁ সহায় কৰি আছে, গতিকে সদায় আমি ৰাতিপুৱা উঠিয় তেওঁৰ ওপৰত, তেওঁ কৃতজ্ঞতা
অ' সেইয়া, সেইকাৰণে মানে ভগৱানৰ প্ৰতিও আমি সদায় কৃতজ্ঞ হ'ব লাগে। অকল মানুহৰ প্ৰতিয়ে নহয় ভগৱাৰ প্ৰতি প্ৰতি কৃতজ্ঞ হ'ব লাগে, তাৰপিছত আমি গছ গছনি যিমান যি নহওঁক প্ৰাকৃতিক যিমান আমাৰ চাৰিওফালে থকা বস্তু সকলো বস্তুৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে। কাৰণ সকলোবিলাক বস্তু লৈহে আমাৰ গোটেই পৰিৱেশটো গঠিত হৈছে বা আমি আমি জীয়াই আছোঁ। সেইবিলাক সকলো বস্তুৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে বুলি মই ভাবোঁ সেইকাৰণে।
অ' আমি যিহেতু খাদ্য পাইছোঁ, আৰু পৃথিৱীৰ সকলো জীৱ জন্তুৰ পৰাই যিখিনি বস্তু পাইছোঁ। অ' মুৰ্গীৰ পৰা কণী পাইছোঁ, বা হাঁহ কুকুৰাৰ পৰা কণী পাইছোঁ বা আমি ছাগলীৰ পৰা মাংস পাইছোঁ বা গাখীৰ পাইছোঁ, গাখীৰ পাইছোঁ। এইবিলাক আমি সদায় খিয়াব লাগে তেওঁলোকৰ কথা। কাৰণ তেওঁলোকৰ বাবে আমি এইখিনি খাদ্য খাই। তেওঁলোকে নাজানে স মানুহস্বৰূপে আমি বহুত আগ। বাহি ভোজ। সেনেকে কৰিলে মানুহৰ অহংকাৰ বহুত। আগলৈ যাব
বহুতগ যাব পাৰি। কিছুমান মানুহ এনেকুৱা আছে বহুত মানে ইগষ্টিত গৌৰৱ আৰু অহংকাৰতে থাকে মানে কোনোবাই যদি কিবা সহায় কৰিলে তাক থেংকইউ এটা ক'ব নিবিচাৰে আচলতে থেংকইউ ক'লে তুমি সৰু হৈ যোৱা নহয়। সৰু হৈ নাযায় কেতিয়াও, থেংক ইউ ক'ব
অ তেওঁ মানে তেওঁৰ ওচৰত আমি এ কি কৈ এা বা তেওঁৰ ওচৰত আমি ধন্যবাদ জ্ঞাপন কৰিছো। যে তেওঁ আমাৰ সহায় কৰাৰ কাৰণেহে আম সেইখিনি আগবাঢ়ি।
ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এতিয়া মই সৰু সুৰা-সৰু সুৰা মানুহকো মই উম। সৰু সুৰা মানুহকো মই থেংক ইউ কৰি পেলাই আহোঁ কিন্তু, আগতে মই নকৰিছিলোঁ। কিন্তু এই মোৰ মানুহজনে মানে সৰু সুৰা মানুহক কোনোবা ধৰি লওক চিকিউৰিটি গাৰ্ড হওক তাৰপিছত কোনোবাে এয়াৰপৰ্টত গ'লোঁ কোনোবা মানে এই যিকোনো মানুহ আৰু সৰু সুৰা যদি কোনোবা মানুহো থাকে ৰিক্সা-ৰিক্সা চালকেই হওক সকলো কিবা যদি হেৰি ৰিক্সাৰ পৰা নামিলোঁ ধৰি লওক বা চিকিউৰিটি গাৰ্ডটোৱে দৰজাখন খুলি দিলে লগে-লগে থেংক ইউ ক পেলাই আহে। মই মানে আগতে সেইটোৱে কিয় সৰু মানুহক থঠেংক ইউ কৈছা, আজিকালি কিন্তু ভাবোঁ নাই ক'ব লাগে তেতিয়া সিহঁতৰ মনটো ভাল লাগে কাম কৰিবলৈ উৎসাহ হয়।
অ, সেইটোয়ে কথা। আমি যদি কাৰোবাক মানে অনুপ্ৰেৰণা যোগাও যে আমি তোমাৰ ওচৰত ধন্যবাদ কৰিছো এতিয়া মনটোো তোমাৰ আনন্দ লাগি। নাযায় নহয় আমাৰ পকেটৰ পৰা। মনৰ
অলপমান ঠাইতো অলপমান-অলপমান মানে শুনা নুশুনা হয় হয় আছে, ঠাইটো অকণমান চেঞ্জ কৰিলে ভাল হয়।
হয় টো অকণ চেঞ্জ কৰিব পাৰি এই বাবুক মহে কামুৰিব যায় সেইকাৰণে উঠি গলে আকৌ সাৰ পাই যায় বা মহে আহি আছে।
আৰু আহোঁ
আমি ধন্যবাদ সদায়। কৰ কৰ আমি এতিয়াও সেই ঋণ মুক্ত হব নোৱাৰো, আগতকে আমাৰ কিমান সহায় কৰিছে কিমান আগবঢ়িব
সেই সেইটোৱে আমি পৃথিৱলৈ তেওঁলোকৰ কাৰণেই আহিলোঁ।
অ
গতিকে পাহৰি যাব নালাগে তেওঁলোকক। কেতিয়াও। কিছুমান এনেকুৱা ল'ৰা ছোৱালী থাকে, মাক বাপে বয়সস্থ স অহাৰ লগে-লগে সিহঁতে গুৰুত্ব নিদিয়া আহি পেলাই মানে
হয় হয় সেইটো কে স্বীকাৰ নকৰে যে মাকে পেটতত ৰাখি নমাহ কষ্ট কৰি যিমান খিনি ডাঙৰ দীঘল কৰি বাচ্ছা এটা পৃথিৱীলৈ আনি দেখাইছে সেই মাকজনীকে কেতিয়াওা আলাহখিনি কৰে সেইটো কেতিয়াও লৰা ছোৱালীয়ে কৰিব নালাগে তেওঁলোকে বুজি নাপায় যে মায়ে মাক বাপেকে মাকে বিশেষকে জন্ম দিয়াৰ সময়ত কিমান কষ্ট ক কেতিয়াবা খাব নোৱাৰাকে বমি চমি কৰি বাচ্ছা এটা পৃথিৱীলৈ আনে
সেইটো হয় কিন্তু অকল নমাহ কষ্ট কৰি ৰখাই নহয়তো ন মাহৰ জন্ম হোৱাৰ পা পাছত নমাহটোৰ সময়তটো ৰাখিলেই জন্ম তাৰপাছত কিমান কষ্ট বা মানে দেউতাকতকৈ মা কৰ বহুত কষ্ট হয় তথাপিও দুয়োটাই বাৰু কৰে কষ্ট
কৰে
আদি কৰি হাগা মানে গো মুট ধোৱালৈকে ল'ৰা ছোৱালী এটা ডাঙৰ কৰা কিমান কষ্ট স্কুল পঢ়োৱা স্কুলত লৈ যোৱা অনা নিয়া কৰা গতিকে আমি সদায় কৃতজ্ঞ হ'ব লাগে মাক দেউতাকৰ ওচৰত আমি চিৰ ঋণী
যে দুগ্ধপান কৰে সেই দুগ্ধপান কৰিবলৈ কেলছিয়াম তেওঁৰ নিজৰ হাৰৰ পৰা যায় আৰু তেওঁৰ নিজৰ তেজত তেজৰ ৰক্ত কণিকা সেই ৰ ক শিশুতো গঠন হয় গতিকে মাক জনীয়ে কিমান জীৱনটো নিজৰ জীৱনটো কালি এটা শিশুক পিখিনাা নাই
অঁ মানে নিজৰ গাঁৰ পৰা গোটেই ভিটামিনছ সকলোবিলাক গুচি যায়।
সকলো গুচি যায় সকলো ধৰণৰ প্ৰয়োজনীয় ভটামিন্ ল খাকে দি আ তাতো গমেই নাপায়
উম তাতে আৰু এটা কথা কিছুমান এনেকুৱা আছে। মানে এতিয়া নিজৰ বাচ্ছা এটা জন্ম হ'ল ধৰি লোৱা। তাৰপিছত যেতিয়া নিজৰ মাকৰ ঘৰৰত আহে। তথাপিও সেই বাচ্ছা জন্ম হোৱাৰ পিছত মানে সেই পৰ্যাপ্ত পৰিমাণে যিখিনি কেয়াৰ পাব লাগে খোৱা বোৱা সেইখিন। সেইখিনি পায়ে কিন্তু। মানে চচৰালত থাককাৰ লগে লগে কি হয় নাপায় সেইখিনি সকলো কথা। ক'ব নোৱাৰে খোৱা বোৱা ভাল ৰাখিলেহে মানে।
আৰু মাকে যদি ভালকে পানী জানী খাই। নাই ভালকে মাজনীকো যদি সকলোৱে কৃতজ্ঞতা জাপন কৰে বোলে এই বাচ্ছা মই কাহা পাইছো। এই মাকৰ ক এই মাকৰ চজৰিকিতটো হৈ বোলোই। মাহতকো ভাত দিয়ে তো ম কাৰে দিব। এই মাকজনী কিমান উৎসাহে এই বাচ্ছাটোক ডাঙৰ। কৰিব সেইটো ভাবিছো।
সেইটোৱে মইতো আৰু এটা ভাবোঁ। অকল মাক দেউতাকে। নহয় আমি হিখকৰ উচৰট লিলি আমি তেতিয়া ল'ব বেলিটো হুজটো উলাই আছে। সদায় গতিকে তেওঁৰ ওচৰত। আমি সদায় ৰিণিত। কৃতজ্ঞ হ'ব লাগে আকৌ পাচলি। উদ্ভিদ আমাৰ স্বত। থকা উদ্ভিদৰ পৰা পাই আছোঁ খাই পেলাই আমি জীয়াই আছোঁ। গতিকে আমি এই সকলোবিলাক বস্তুৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে।
সকলো ওপৰতে কৃতজ্ঞ হব লাগে নহলে। এদিন আমি নিজে অহংকাৰ হৈ পেলাই লুপ্ত হৈ যাম পৃথিৱীৰ পৰা আৰু পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱাৰ পিছত আমাৰ সেইখিনি কবলৈ নাথাকে। তাকে যিহেতু মানুহৰ জীৱনটো বৰ। কৃতজ্ঞতা জ্ঞাপন কৰা সময় অতি। কম সময় থাকে সেইখিনি সময়তে আমি। কৃতজ্তা গাপন কৰিব লাগে তেতিয়া আমাৰ মনটোক আশংকা ভাৱ নাইকা হয় আৰু। ত মই ভাব
মই ভাবোঁ যি মানুহ কৃতজ্ঞ, সেই মানুহ সদায় পজিটিভ। মানে পজিটিভিটি সেই মানহ গাত থাকে আৰু যিকোনো অকৃতজ্ঞ মানে কাকো থেংকউ এটা ক'ব নাজানে, কৃতজ্ঞতা কেয়াৰ নকৰে মানে পাহৰি যায় কোনোবাই সহায়, কৰিলে সেই মানুহ নিগেটিভ। নিগেটিভ ভাইভটো বহুত বেছি থাকে। তে
নিগেটিভ ভাইভটো বেছি থাকে। আৰু সেইজন মানুহ যিজনে জ্ঞাপন কৰে তেওঁ সদায় কৃষ্ণক আগত লৈ পেলাই আগুৱাই যায়।
উম, সেইটো হয়। আমাৰ নিজৰ পজি আমি যদি নিজে পজিটিভ হওঁ আমাৰ পজিটিভ ভাইভ দে কিন্তু বেলেগকো আমি চেষ্টা কৰিব পাৰোঁ পজিটিভ কৰাবলৈ কাৰণে আৰু সেই ফুলনেচ টো আনা-আনাবৰ কাৰণে। কৃতজ্ঞতা যিটো প্ৰকাশ কৰিব লাগে মানুহক।
অহ। সেই কৃতজ্ঞতাটো প্ৰকাশ কৰাৰ কাৰণে আমি সকলোকে অনুপ্ৰেৰণা যোগাব লাগে। যে এই সৰু-সৰু এটা কেতিয়াও আমি সহায় পাব পাৰো। যেনেকে সৰু নিগনি এটাই বাঘ এটা জালত জালৰ পৰা উদ্ধাৰ কৰি সেই নিগনি নিগনিটোৰ ওচৰত কৃতজ্ঞ।
অহ।
অহ, উম-উম।
মই মানোৱেই, সেইখিনি কথা। সেইকাৰণে মই সদায় কৃতজ্ঞ, সৰু-সুৰা মানু সৰু-সুৰা মানুহ মানে মানুহ কি আৰু সৰু-সুৰা নহয় কামে মানুহক সৰু বৰ নকৰে আচলতে সকলো মানুহকে কৃতজ্ঞতা জনাব লাগে। থেংক ইউ এটা কৈ। কিবা এষাৰ অকণ পজিটিভ কথা কৈ পেলাই তেতিয়া উৎসাহ পায় মানুহে।
উৎসাহ পায় ৰাতিপুৱা উঠিয়ে সদায় গেতেটো দিব লাগে। আমি ভাতকেইটা খোৱাৰ সময়তো হে ভগৱানক কেতিয়াবা, সেই প্ৰভু, তুমি আজি এইখিনি অন্নমুঠি তুমি তোমাৰ কাৰণে আজি খাব পাৰিছো। সেই প্ৰভু, উথিছো যে আজি-আজিৰ দিনটো তোমাৰ কাৰণে মোকৰি
উম, সেইটোতো হয়। একদম হাণ্ড্ৰেড পাৰ্চেণ্ট সঁচা কথা মানে।
অহ। চকুটো মেল খাইছে আজি ৰাতিপুৱা সময় তোমাৰ কাৰণে!
উম অ নহ'লেটো কি কি ঠিক কেতিয়াবা আমি মৰি যাব পাৰোঁ কিন্তু যদি আমি পেলাই জী পেলায় উঠিছো ৰাতিপুৱা সেই
অৰ কাৰণে প্ৰতিদিনে আমি নতুন জীৱন পাইছো নতুন জীৱন পাই পেলাই উৎসাহিত হয় আকৌ লাভ বোলে ইেইটো কিহৰ কাৰণে ক সেই আমি ভগৱানৰ ওচৰত
গতিকে দিনটো আমি গ্ৰেটিটিউডৰে কৃতজ্ঞতাৰে আৰম্ভ কৰিব লাগে। হ'ব বাৰু আজি ভাল লাগিল কথা পাতি পেলাই, হ'ব বাৰু অঁ ঠিক আছে বাৰু অ,